হেল্ল। শুনিছানে? অঁ কি কৰি আছা?
অঁ, আছোঁ।
অঁ, স্কুল গলা নে নাই?
অঁ, স্কুল আহিলোঁ।
মই এইয়া ভাত কেইটামান খাব ধৰিছোঁ, অফিচলৈ যাওঁ। এই আজি অঁ ভাল ভাল, অঁ তাকে তোমালোকৰ ভালেই।
অঁ ভালেই, অঁ ৰন্ধা বঢ়া হ'ল।
অঁ হ'ল হ'ল, খাবলৈ ধৰিছোঁ কেইটামান।
অফিচ মানে এন আৰ এল এমৰ। অফিচ মানে, এন আৰ এল এমৰ অফিচলৈ যোৱা।
অ', অ', মাতিছে আজি।
অ'।
তাৰপা আহিলৈ বিয়ালৈ যাম, আমাৰ সেই বৰগাৱত বিয়া এখন আছে।
অ'।
আমাৰ যে পেহী উম, উপায় নাইকিয়া আৰু নিজৰ মানুহ।
তাকেহে।
অ', তাকেহে। হেৰি বাকী ল'ৰা ভালেই?
অ', ল'ৰা ভালেই। ল'ৰা নাটকৰ স্কুললৈ গৈছে।
অ', এতিয়া গৰম বন্ধ নাটক স্কুল হৈ আছে। অ', অ', তাকে। তোমালোকৰ গৰম বন্ধ না নিদিলে?
আমাৰ গৰম বন্ধ নাই দিয়া। নাই দিয়া মানে, আমাৰ নিদিয়ে নহয়, অংগনবাড়ী গৰম বন্ধ।
অ', অ', তাকে। এতিয়া ষ্টুডেণ্ট আহিছেনে?
ষ্টুডেন্ট আছে, এতিয়া গৰম বন্ধ যে। ষ্টুডেন্ট আছে আৰু আৰু এতিয়া এই হেৰিয়াৰ ফালৰ পৰা মৰ্ণিং স্নেক্স দিছে। বিস্কুট আহিছে, ডাল খিচি চুজি এনেকৈাকৈ ৰান্ধি খুৱাব দিছে। এতিয়া ল'ৰা ছোৱালী আছে বাৰু।
অ', অ', তাকেহে উম। বাকী এ, টা কেইজনী আছা তোমালোক?
আমি এইটো কেন্দ্ৰত আমি পাঁচজনী আছোঁ এতিয়া। তিনিটা কেন্দ্ৰ লগ খাই আছে যে।
অ', অ', অ'। এগৰাকী ৰিটায়াৰ হ'ল।
এগৰাকী ৰিতাই হ'ল।
তেওঁ পইচা পাতি পালে নে সম্পূৰ্ণকে?
তেওঁ পইচা পাতি পালে। যোনটো চাৰি লাখ টকা পাবলগীয়া আছিলে এপ্ৰিল মাহত পইচাটো সোমালে।
অ', অ', তাকে। দৰমহা কিলিয়াৰ হৈ আছে?
আমাৰ দৰমহা ক্লিয়াৰ হৈ আছে, যোৱা মাহতে কিবা ৰিপেনচন নাই বুলি আমাৰ এ, পইচাটো নিদিলে। এই মাহত এতিয়া হ'বলে হ'ল আৰু কি টেনচন আহিছে।
অ', ডাবল দিব নেকি?
ডাবোল দিব এইবাৰ। এইমাহত দুমাহৰ একেলগে পাম আৰু।
অ', অ'। তাকে হে।
বাকী কি ৰান্ধিলা?
বাকী এয়া কি ক'বা দালি বনালো, ইমান গৰম পৰিছে। তাকে দা দালি বনালোঁ, এই কিবা পটল আলু এনেকৈ চবজি বনালোঁ, পাপৰ অকণ ভাজিলোঁ সেয়াই। তেনেকে খাইছোঁ উম, তাকে ই মানুহজন সেই কামলৈ গ'ল?
কামলে গ'ল।
অ'।
বাকী মোৰ কালি নাৰিকল লাও কেইটামান অৰ্ডাৰ আছিলে। ছোৱালী হোষ্টেল যাব হেৰি তাৰিখে সাতাইশ তাৰিখে।
অ', অ', তেজপুৰত নহ! অ', অ', তাকে। আহিবা এদিন আমাৰ ঘৰলে।
অ', হ'ব বাৰু!
ছোৱালীক লৈ আহিবা।
অ'।
ন।
মই এই এইকেইদিনত যাবলৈ নোৱাৰিম, এই পিঠা পনা অলপ অৰ্ডাৰ লোৱা হৈছে।
অ', তোমালোকে পিঠা বনোৱা নহয় অ'।
অ', কালি লাৰু আছিলে ত্ৰিছটা। আজি ৰাতিপুৱা দিছোঁ।
অ'। মাজতে ময়ো আনিছোঁ নহয়, অৰ্ডাৰ দি।
অ', তাকে এতিয়া আকৌ হেৰি কৰিছোঁ আৰু এতিয়া বিচাৰিলে পাবা!
অ', অ', হ'ব। সেইদিনা মই যোগাযোগ কৰিম বাৰু! অ', অ'।
তাকেহে কেক চেক বনাই আছা।
বনাই আছোঁ অ', কালি অৰ্ডাৰ আছিলে। আজি অ অৰ্ডাৰ লোৱা নাই মানে, বিয়ালৈ যাম যে।
অ',
গৰমটোও বেছি হৈছে।
গৰমটো বহুত বেছি হৈছে।
উম্ উম্, তাকেহে। বাকী তুমি খাই বৈ যোৱানে, নোখোৱাকে যোৱা!
মই কেন্তেলৈ আহোতে কেতিয়াবা খাই আহোঁ, লৰালৰি নহ'লে।
অ', কেইটা বজাৰ পৰা হয় আজিকালি।
আজিকালি চাৰে আঠটা পৰা।
অ'অ'।
কেন্তে আৰম্ভ কৰিব লাগে, চাৰে আঠটাৰ পৰা আহি আৰম্ভ কৰিব লাগে বাৰটালৈকে।
বাৰটালৈকে ন!
বাৰটালৈকে, অফিচ টাইম বাৰটালৈকে দিছে।
অ', অ'।
তাকে ভাল লাগিল, ল'ৰা-ছোৱালীকেইটাৰ লগত থাকি এইকণ সময়।
অ', অ', হয় আকৌ, অকমান ব্যস্ত হৈ থাকিও ভাল লাগে।
উম্, খাই নাহিলেও মানে গম পোৱা নাযায় আৰু মনত নপৰে।
আকৌ সিহঁতলৈ বনোৱা হয় নহয়।
বনোৱা হয়। এতিয়া দাইলখিচিৰি বনাইছোঁ, কেতিয়াবা চুজি বনাওঁ।
অ'অ', তাকেহে।
অহাৰ লগে লগে বিস্কুট আহিছে যে, বিস্কুটটো দিওঁ। বিস্কুটটো ভাল পুষ্টিকৰ।
অ', বিস্কুট দিছে বুলি মই শুনিছোঁ। অ', তাকে ভাল বিস্কুট দিছেহেনো!
অ', কেতিয়াবা আহিবাচোন। এইফালে সোমাবা, চাই যাব আমাৰ কেন্দ্ৰটো।
অ', অ', তাকে যাব লাগিব, এতিয়া ছুপাৰভাইজাৰ বাইদেউ কোন আছে।
এ অল্পনা বাইদেউ আছে এতিয়া। কল্পনা বৰুৱা বাইদেউ। হেল্ল'। ভাল ভাল বহুত ভাল বাইদেউ, বাইদেউ দিহা পৰামৰ্শ বহুত ভাল। আহিছিলে পৰহি দিনা আহি ভিজিট কৰি গৈছে ভাল পাইছে। আমাৰ ইয়ালৈ আহি পেলাই।
আহিছিল ন!
আহিছিলে।
অ অ তাকেহে।
তাতে আমাৰ ৰংগমঞ্চটো এছ বি আই ফাউণ্ডেশ্যনে বনাই আছে যে।
অঁ অঁ অঁ এই এছ বি আই ফাউণ্ডেশ্যনে নহয় অঁ এই কাটিং নেচন। তাৰো বহাইছে হেনো।
অ মানে আমাৰ যে কেন্দ্ৰতো অকন ওখ কৰি ধুনীয়াকে মানে। হেৰি কৰি দিব আৰু অকমান ডাঙৰ কৰি বনাই দিব। বনাম বুলি কৈছে।
অঁ ভাল কথা তেনেহলে। তাকে ভালহে তোমালোকৰ কেন্দ্ৰটো চাপৰ যে অলপ।
অলপ চাপৰ গৰমটো বেছি হয় ফেন চেন আছে বাৰু।
আজিকালি চব সুবিধা আছে উম। উম উম চৰকাৰে বহুত সুবিধা দিছে ন! তাকে হয়।
বাকী দাদালৈ ভাত পানী বনাই থৈ যোৱা হ'ব।
অঁ এই এখেতে কেইটামান খায়েই গৈছে। খাই এই গাড়ী লৈ ওলাই গৈছে তাৰপিছতে আহিবগৈ চাৰে এঘাৰটামানত আমি বিয়ালৈ যাম নেকি? মোৰ অফিচত বেছি কাম নাই মানে হৈই। কাগজ এখন জমা দিব আছে জমা দি গুচি আহিমগে।
অ'
তাকে হে।
বাকী ছোৱালী গ'ল নহয়?
ছোৱালী গ'ল অ কালি এই কালি গৈছেগৈ কিবা। এডুকেশ্যন লোনৰ কাম কৰিবলৈ আহিছিলে।
অ হ'ল কামটো।
অঁ কামটো হ'ল আৰু তাৰপৰা কালি গ'ল আজি ক্লাছ কৰিছেগৈ আৰু।
ক্লাছ পাবগৈ লগা হৈছে আৰু অ' কালি দেওবাৰে যোৱাৰ কাৰণে ভাল হ'ল।
উম উম সেইটো কাৰণে। কালি গৈ পেলা চাৰিটা পাঁচটামান বজাত পালেগৈ আৰু।
অ'
যাবলৈ মন কৰা নাই ঘৰ চেৱ মাৰ ঘৰলৈ আহিলে হোষ্টেললৈ যাবলৈ মন নাযায় অ'।
তাত খোৱা বোৱা বিলাকো মানে ঘৰৰ নিচিনা নাপায় যে।
উম মই গৈছো। মই কৈছোঁ ঐ এই ডেৰ বছৰ আছে তেনেকৈ নক'বা অ বোলো। ইমান কষ্টই দেউতাই পঢ়াইছে।
উম।
উম ধৈৰ্য্য ধৰিটো থাকিবই লাগিব।
থাকিবই লাগিব। ডেৰবছৰ পিছত ওলাই অহাৰ পিছত আৰু নিজৰ জীৱনটো নিজে গঢ়িব পাৰিব।
অ অ তাকেহে। বাকী তোমালোকৰ দহ হাজাৰ টকাৰ কামবিলাক। দহ হাজাৰ টকাৰ কামবিলাক চলি আছেনে?
অ', কাম চলি আছে, ফটো চটো দিয়া হৈছে। মই মেচিনৰ কাম কৰিছোঁ, কাপোৰ চিলোৱা।
অ', তুমি আজিকালি কাপোৰো চিলোৱা নহয়, গম পাইছ টো বাৰু হক দিয়া, চব কৰিব লাগে আজিকালি, এটা ইনকামত নহয় যে।
নহয়, নহয়। ল'ৰা-ছোৱালী পঢ়ুৱাম বুলি ভাবিলে মানে এতিয়া অকল মানুহজনৰ ইন কমলে ৰৈ থাকিলে নহ'ব।
তাকে হে অ', হয়, হয়। তাকে, বাকী এফালে আহিলে তুমিও সোমাবা। মইও যাম বাৰু এদিন, অংগ অংগনবাদীখন চ
অংগনবাদীখন চাবলে, অ', এদিন এতিয়া ল'ৰা-ছোৱালীও আছে যে ভাল লাগে। ল'ৰা-ছোৱালী উম তিনটা কেন্দ্ৰৰ ল'ৰা-ছোৱালী একেলগে গোট খাইছে যে।
অ', অ'।
এতিয়া ভাল লাগে থাকি পেলাই।
উম। গৰম কে
আমাৰ গৰম বহুত গৰম।
বৰষুণ নাই ন?
বৰষুণ নাই নাই, ফালে বৰষুণ হোৱাই নাই।
অ', অ'।
তাকে এতিয়া খেতিৰ দিনত বৰষুণ নাই, বাৰিষা।
অ' হয়, অ', ৰুইছেনে তোমালোকৰ সিফালে মানুহে?
আমাৰফালে ৰুইছে বাৰু, দ মাটি খিনি ৰুইছে, বাম মাটিত ইমান পানী নাই।
তাকে অ', কৃষকবিলাকৰ যে কি হ'ব, উম। বহাগৰ মাহটো ঠান ব'হাগৰ মাহটো সেয়া বৰষুণ, ঠাণ্ডা-ঠাণ্ডাকে গ'ল। জেঠৰ মাহতোতো ঠাণ্ডাই গ'ল।
উম, এতিয়া আহাৰতহে যেতিয়া ভৰপক, খেতিৰ দিনত এতিয়া হেৰি নাই, বৰষুণ। বৰষুণ নাই।
কি যে হ'ব।
তাকেহে গছ গছনিও নাইকিয়া হ'ল, ফ'ৰ লাইন বনাই চব কাটি কুটি আজৰি হৈছে।
উম, সঁচাকে।
এতিয়া, বৰষুণৰ কাৰণে মানুহ হাহাকাৰ, গাঁও জেগাত এয়া
উম। তাকে।
কি খুৱাব
অ', বাকী অ', অ', বাকী তোমালোকৰ গাড়ী ভালে চলি আছে।
অ', ঠিকে চলি আছে, ঠিকে চলি আছে।
অ', অ', ড্ৰাইভৰ আহিছে।
আহিছে, কাম বন বিলাক কৰা হ'ল, কাগজ পাতি অলপ কাম আছিলে, সেইখিনি কৰি মেলি আজৰি হোৱা হ'ল।
অ' তাকে ৰংগমঞ্চত মিস্ত্ৰী লাগি আছে ন?
ৰংগমঞ্চত মিস্ত্ৰী লাগিয়ে আছে।
উম উম তাকে। হ'ব দিয়া। হেৰি বাৰু মই সেইফালে গ'লে কেতিয়াবা সোমাম।
উম উম হ'ব।